উম। হেল্ল', অ' কি খবৰ ল'ৰাটো?
আছো আছো।
অ'অ বাকী আছো আৰু। বাকী। কেনেকুৱা চলি আছে চব ঠিকে আছে নে?
ঠিকে আছে দে। চলি আছে আৰু বেয়া ভালে মাজত। তোৰ ক?
অ' মোৰো আছে আৰু চলি। বাকী অ'
উম, যায় আছো ৰ। কচিং, জিম যায় আছো।
অ' অ' জিম, জিমটো মাৰি আছো। অ', অ' জিমটো মইও লম ৰহ এই মোৰ ভৰি এটা ইঞ্জৰি ইঞ্জৰি হৈছিল তাৰ মানে, তাৰপিছত ইঞ্জৰিটো ভাল পাইছো আৰু অলমোস্ট, ল'ম ৰ এই কেইদিনৰ ভিতৰতে।
অঁ
কব লাগিব। তাকে আৰু তোৰ মানে ত নেক্সট মাহৰ পৰাো ফিফা ৱৰ্ল্ড কাপো আহি আছে তাকে ক'ব। অ ফিফা ৱৰ্ল্ড কাপ তোৰ ন নেক্ মাহৰ পৰা আছে তোৰ ক'ত চাব যাবি জি ফাইভতে চাব লাগিব আৰু ছাব্ক্ৰিপচন লয়।
চাব ইচ্ছা আছিলে ব অলপ যদি।
অ পইচা জমা কৰিলে আহ তোৰ পইচা জমা। ম ত ছয় লাখ মান যদি ল'ব পাৰ তেতিয়া যাব পাৰি আৰু। ছয় আত লাখ। ককা।
এবাৰতো বহুত। কানট্ৰি ফৰ্টি এটা কানট্ৰি।
অ ফৰটি এইটি কাওনটি। ফৰ্টি এইটি কানটি তাতে তোৰ মানে এইবাৰ তোৰ ইণ্ডিয়াৰ মানে চান্স আছিলে। এইবাৰ কোৱালিফাই হোৱা। হিচাপেও ন হ'ব নোৱাৰছিলে এই বা। ইণ্ডিয়াৰ চান্স থাকিল ন ইমানমান কাউন্ট্ৰী মাজতো অলপকিল তাকেত। মানে সেইয়য় আৰু তোৰ। দিগদাৰি আৰু। তোৰ মানে তোৰ সৰু সৰু দে ক এবাৰ সেয়া হৈছে। ত কোৱালিফাই দিয়াৰ ক বুলি এখন কানট্ৰি আছে। সেইখন কোৱালিফাই স সেইটো। কট কোৱালিফাই হৈছে। সেইটো কানণ্ট্ৰিৰ এয়া কি কয় সিহঁত তাতে মানে দেশত বুলিো চিভিল ৱাৰ চলি আছে মানে। মানুহে মানে নৰ্মেল। খাব কাৰণে পইছা নাই তথাপি সেনেকুৱা। কাউন্ট্ৰী কোৱা লি গৈ অ ইণ্ডিয়াত তাতে ইমান পইচা থাকেও হ'ব নোৱাৰি। মানে সিহঁততকেতো বেছি ৰিচৰ্চছ আছে ন ইণ্ডিয়াতত।
জাবজ মই ডেভলপমেণ্টটো ক।
ডেভপমেন্ট আমাৰ এই মেইন হয় এছচিয়েচনটো এ আই। চাচেন্টটো হয়। অল ইণ্ডিয় ফুটবল ফেডৰেচন। চিটিএচনটো অলপমান ভাল হ'ব লাগিব। যোৰ দিব লাগিব। ৰ পৰাই এয়া কৰিব লাগিব দি।
সচক্টিক ভাল নহয় ইটো
সেইটোয়ে কথা প্ৰেক্টিক আৰু তোৰ ফেচিটিজ ইমপ্ৰুভ কৰিব লাগিব ন' যাতে ল'ৰাবোৰ ওলাই আহে আৰু আজিকালি যেনেকে ত যদি ইণ্ডিয়াত চা গলি মহল্লাত ত ক্ৰিকেটাৰ আছে হা, চবেই ক্ৰিকেট খেলে কিন্তু তেনেকে ফুটবলতো যদি লাগে ফুটবলাৰো ইণ্ডিয়াত বহুত আছে কিন্তু তেলেন্টবোৰ মানে অ', আহা নাই ফ'কাচত আনিব লাগিব এনেকুৱা টাইপ
উম, উম, অ'।
তোৰ মানে মই ৰিচেন্টলি চাই আছিলো তোৰ ই ইনষ্টাত, ইউটিউবত। চাই থাকোতে মানে তাতে তোৰ মানে সেয়া দেখাইছে আৰু। কলেজ মানে ইউ এছৰ ফুটবল ফেচিলিটিবোৰ দেখাইছে। সিহঁতৰ যোনটো এখন কলেজ দেখাইছে কলেজৰ নামটো পাহৰিলো, সেই কলেজ খনৰ মানে তোৰ ফুটবল গ্ৰাউণ্ড কেইখন আছে জান কলেজ হয় হা কলেজৰ চাৰিখন ফুটবল গ্ৰাউণ্ড আছে আৰু চাৰিখনে মানে আাৰ ইণ্টাৰনেশ্যনেল লেভেল ফুটবল। অ', মানুহ ফুৰা বঢ়িয়া ক্ৰাছ আৰু পুৰা এক একম সেই চাৰিখন মানে ৱৰ্ল্ড কাপ টিমক মানে প্ৰেক্টিচ কৰিব কাৰণে দিছে চ' ভাব মানে কলেজৰ ফুটবল গ্ৰাউণ্ড এখন যদি ৱৰ্ল্ড কাপ টিমক প্ৰেক্টিছ কৰিবৰ কাৰণে দিব লাগে ত' মানে
উম, কিমান ডেভ কিমান সঁচা ধেমালি নেকি শুনিলে কিবা লাগে বিশ্বাসে নহয়।
তাকেতো ইমান ডেভলপ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব কাৰ সেইটো কাৰণে তোৰ মানে তোৰ বহুত মানে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ন' সেইটো কাৰণে তোৰ পাইছে হ'ষ্ট কৰিব কাৰণে।
অ', ফাইনেল খন চাগে সেই মেটলাই মেটলাইফি
অ', ইউ ইউ এছ এ
উম, মেথাইখনতো বহুত পপুলাৰ হয়।
বৰপুত তৰ চ্টেডিয়াম খনো ধুনীয়া।
উম।
তাকে ধ
বহুত, বহুত বছৰ মূৰত নতোন ইউ এছ ত হোৱাই নাছিলে।
পোৱাই নাছিলো।
কিবা হয় আৰ্জেটিনাৰ বা কি কৰেছে
এবাৰ পৰ্তুগালত টিমটো ভাল হয়।
অ', ফুটবল জতত চল বল উ নাজ নহ'লে।
জোতা অ', জোতাৰ কাৰণে বেয়া লাগে উম। খেলিম বুলি ভাবছিলো ৱৰ্ল্ড কাপ।
উম।
তাকে আৰু তোৰ মানে সেয়া আৰু তোৰ ৱৰ্ল্ড কাপটোটো হেৰি এইবাৰ চাব ভাল লাগিব এইবাৰ এইবাৰ খালি অলপমান যোৱা বছৰৰ নিচিনা নকৰে এইবাৰ অলপমান ৰাতি হ'ব। দুটা তিনিটাত ষ্টাৰ্টিং পৰা তেনেকুৱা
এইব ৰাতি কি ৰাতি পুৱা আছে ৰা আমেৰিকা ন' নৰ্থ আমেৰিকা আৰু একে মানে ইউ এছৰ একে নাই। উম।
অ', মানে তোৰ ৰাতিপুৱাও ক'ব পাৰে ছিক্স থাৰ্টি ৰাতি
এই ক কোপা কোপা আমেৰিকাৰ দৰে কোপা আমেৰিকাৰ টাইমি ধৰে।
তোৰ সেয়া আছিলে কি কয় তুৰি তুৰি আছিলে। তোৰ হেৰি যোৱা বছৰ যে আছিল ছিলে আৰ্জেণ্টিনাৰ যে ফাইনেল চাই আছিল যে অ'।
ন' পলছে ব'লে। দি ফনেল চ চাঙি এটা কি পঢ়লো কি এনা যি ভালো হৈ হৈছে একদম।
ভাল আছিল লিখিছিলো একজামত। কিন্তু
অ', অহ, কচ
ফাইনেল খন চাই কিনে দুই ঘন্টা মান পৰি থাগে মে দুভিনে তিনি ঘণ্টামান
তিনিটামত ছো তিনিটামানছ নি মছ
নে ফাইনেলখনো বঢ়িয়া আছিল ন' লাস্তত পুৰা একদম
কি বহুত কম যায়, কল ফাইনেল।
নাযায়, লাছ
উম।
লাষ্ট তোৰ সেয়াত হৈছিলে, মানে তোৰ উম, চাউথ আমেৰিকাত হেৰি চাউথ আফ্ৰিকাত হৈছিল ব্ৰাজিলত হৈছিল টু থাউজেণ্ড ফৰ্টিনত। ব্ৰাজিলত হওঁতেও তোৰ এনেকুৱা টাইমিঙে আছিলে তোৰ মানে ৰাতি দুটা তিনিটা বজাত। তেতিয়া মোৰ মনত আছে, তিনটা বজাত উঠি উঠি চাইছিলো টিভিত। তিনিটা বজাত, চাৰিটা বজাত উঠো, উঠি কিনে চাওঁ। উম। ফাইনেল চেমি ফাইনেলত চাইছিলো জাৰ্মানী আৰু ব্ৰাজিলত আছিল যে। জাৰ্মানী সাতটা গ'ল মাৰিছে, অ'।
মানে উঠি উঠি চাইছিলো এইবাৰেই এনেকুৱাই হ'ব উঠি উঠি চাব লাগিব।
উম, উম
তাকে আৰু তোৰ মানে যি মই এইবাৰ চাছস্কৃপছনটো, অ', ক' ক'।
চাছস্কৃপচনটো বহূত ফাল্টো কৰি দিছে।
অ', মানে সিহঁতে জানি বুজিটো মানে এইটো ওৱান মান্থৰ ছাবক্ৰিপচনটো উঠাই দিছে, উঠাই দি কিনে সিহ'তে মানে তিনি মাহৰ নহয় তিনি মাহৰ ৰ ল'বই লাগিব তই, চভেন নিইন ল' আৰু ইমান বঢ়াই দিছে ছেভেন নাইনটি নাইন, বাপৰে।
ধেমালী নেকি আৰু এটলিষ্ট, এটলিষ্ট ওৱৰ্লডকাপ টো ফ্ৰী দিব লাগে।
অ' ওৱৰ্লড কাপতো মেইন কথা হ'ল আমাৰ ইণ্ডিয়াত মানে তোৰ মানে মানুহবোৰে ইমান ক্ৰিকেট, ক্ৰিকেট কৰোঁতে কৰোঁতে ৱ'ৰ্লড কাপৰ কাৰণে কোনো বিটে নকৰিলে, ষ্টাৰ স্পৰ্তচ ৰ্চপ'ৰ্চ আছে সিহ'তে তোৰ বিট কৰিব পাৰে হয়, টিভি ৰাইৰ্চৰ কাৰণে সিহঁতে নকৰিলে জিঅ' তাৰ আছিলে জি'অ হ'টষ্টাৰে আছে তাৰে তোৰ কিমান কৰিছে জান? ৱৰ্ল্ড কাপে ওৰ্ল্ড কােপ খুজিছিল তোৰ, হেৰি কিবা চেভেন্তিছিক্স নে কিমান মিলিয়ন ৰুপিজ খুজিছিল, জিঅ' হটষ্টাৰে মাত্ৰ বিশ মিলন দিম বুলি কৈছে, কিয় দিব?
অ'। যি থাকিব তেতিয়াই লুটিব যি
সেয়েতো। তোৰ মানে বিট কৰাই নাই ইয়াতে কোনও, বিট চীট কৰিব লাগে ষ্টাৰ স্পৰ্টছে বিট কৰিব পাৰিলে হয়, ৰাইটচ পালে হয়।
অ বছ
বাহিৰতোৰো কিমান ডাঙৰ পুৰা ফেষ্টিভেল টাইপ হয় ৱৰ্ল্ড কাপটো
আমাৰ এয়া কিবা প্ৰথমবাৰ কৈছ ো অল নযা কথা কিয় াই লাগ জি ফাইৰ মৰে সৰ্ যি খ
আহ ৰাইটছ ল'বৰ কাৰণে কোনো ৰাইট চেল নাছিল ইণ্ডিয়া
সোনিয় ল ন সোনিয় ল পন
গছিল ব কাৰানলেতো
উ
কথাটো ৰ্লড কাপটোতো টিভি চেনেলৰ নাই ন টিভি চেনেললৈ কম কমত এতিয়া জি ফাইভাৰ জি ফাইভ অটিটি হৈ গল না জি যদি কিবা টিভি চেনেল টেনেল থাকিল হয় তেতিয়া তোৰ চেনেলটো কিনি ললো হয়
আছে কতে
অ জিপ বা দিয়ে নে নাই জি দিবি কিমান ত্ৰিশ টকাামান চগে ন
আছে আমাৰ গতিয়া
উ
হবি ব নি নিদিয়ে যি টিভি আৰু কিবা কিবি চেনে দিয়ে পাতি পেলিকাষ্ট বাকি সহঁতৰ চিৰিয়েল মানে সেই চল থাকে নেই ডেইলি চব চল থাকে ডেইলি চব বত কাাটি যদি দিয়ে নহ'লে ভওঁ পথা
অ তেতিয়াহলে তো ভালে তেতিয়াহলে তোৰ অ তেতিয়াহলে তোৰ ধৰ বিশ টকা ত্ৰিশ টকাৰ চেনেল এটা কিনিলো কিনি কেনে খাব কৰি ফাললে আঠশ টকাৰ ছাবস্ক্ৰিপশ্যন দমাতকি সেইটো তোৰ নেটফ্লিক্স নি্চয় এটা চ্বেয়াৰিং চিষ্টেমো নাই ন জি ফাইভৰ
অ ন নাই চাই ন দেই অলপমান লৰিজিত হয় বস্তুটো
অ চয়াৰিং হলেও মানে ভাবিব পাৰি কিবা এটা নেটফ্লিক্স হলে তেতিয়া মানে ভাবিব পাৰি আৰু কিবা এটা যে কিবা এটা কৰিব পাৰি
উম
আৰু তাকে আৰু দে তেতিয়াহ'লে তোৰ ৱৰ্ল্ড কাপৰ কথা পাতিলো ভাল লাগিল কথা পাতি দে তেতিয়াহ'লে বাই গুড নাইট অ অঁ গুড নাইট